অ' কোৱা।
আৰে বান্ধৱী কি খবৰ?
ভাল ভাল। তোমাৰ?
আছো দিয়া। তাকেই বোলো এনেই তোমাৰ লগত কথা পাতো বুলি আহিলো মই, বহুত দিন কথা পাতাই হোৱা নাই।
ভালেই কৰিছা।
পিছে, ফেষ্টিভেল আহি আছে আমাৰ
অ'।
দুৰ্গা পূজাও আহিলেই
দুৰ্গা পূজা পালেহি।
বেছি দিন নাই, কিবা কৰিছা নে? তাৰ কত যাবা?
এতিয়ালৈ কৰা নাই। তোমালোকে কোৱা, লগৰ খিনি মিলিলেহে ভাল লাগিব।
উম সেইটো হয়, যোৱাবাৰ তুমি পূজা চাব গৈছিলা নে?
অ' গৈছিলোঁ।
ক'ত ক'ত গৈছিলা?
গীতানগৰ গৈছিলো।
ভাল হয়।
অ', এই-এইবাৰ, যোৱাবাৰ কিন্তু বৰ ধুনীয়া বনাইছে পেণ্ডেল।
অ', হয়, হয়, দেখিছো।
তুমি পূজাৰ কাপোৰ ক'ৰ পৰা ল'ম বুলি ভাবিছা?
আজিকালিটো অনলাইনে হৈ গৈছে দিয়াচোন গোটেইখিনি। আ হ'লেও মই আমাৰ বেছিভাগ গনেশগুৰিৰ পৰা লোৱা যায়।
অ', তাতেও ভাল পায়। ফেঞ্চিতটোও ভাল কালেকচন আহে।
মই ফেঞ্চি ভাল পাওঁ। ফেঞ্চিত যাব লাগিব ৰবা।
দামটো হে বেছি ফেঞ্চিত।
ফেঞ্চিট তাকেতো, মানুহে কয় ফেঞ্চিট কমত পায় কিন্তু ফে-নাই ফেঞ্চিট বেছিহে।
তাকেই।
পূজা বুলি ক'লে এতিয়া পূজা বুলি ক'লে এতিয়া বহুত হেৰি দিয়াচোন কাপোৰ কানিও লাগিব নতুন ধৰা বস্তু বিলাকো লাগিব।
তাকে
কি এবাৰ কি ল'ম বুলি ভাবিছা দূৰ্গা পূজাত?
এইবাৰ মেখা চাদৰে লওঁ নেকি
তোমালোকৰে ভাল। দিয়া।
তাকে। দাম বিলাকোজ যে ভাল ভাল।
অ' ৰে ইমান দাম কাপোৰ বিলাকৰ।
উম, এযোৰ এযোৰে কাপোৰ এক-হাজাৰৰ তলত নাপায়েই।
দুৰ্গা পূজাৰ সময়তটো আৰু বঢ়াই দিব, তোমাৰ।
অ' ক'ৰ পাঁচশৰ কাপোৰযোৰ
অ' সেইটোৱে, আৰু হাজাৰ পোন্ধৰশ মান ল'ব। পূজা, উৎসৱ এইবিলাকত এনেকুৱাই আৰু কি ক'বা।
কিন্তু, পিছত আকৌ দামটো কমাই দিয়ে।
শেষৰ দিনাখনে। নৱমীটো, নৱমী-দশমীৰ দিনাখনে বেছিকে।
তাকে।
দামটো কমিয়ে যায় একেবাৰে।
অ' এনে ক'ত যাম বুলি ভাবিছা?
মই? অ, এই বাৰ মই-মই যোৱা বছৰ ধৰা গ'লো বিলাচীপাৰা।
অ',
বিলাচিপাৰাটো একদম ধুনীয়া পূজ পুজা হয় তাতে। তাৰপিছত যেতিয়া ধৰা তোমাৰ গোঁসাই অতাব যায় ন'? তুমি দেখিলে ক'বা আৰু এটা-এটা যে লাইন-লাইন হৈ থাকে ত' কি ধুনীয়া লাগে।
আৰু যাওঁতে যে একদম ডিজে বজাই যাই বৰ ভাল লাগ
অ', সেইখিনি সময় কিহ ধুনীয়া লাগে, সিন্দুৰ খেলে এ নক'বা আৰু।
কিন্তু অলপ বেয়াও লাগে শেষ হলে।
দুখ লাগে দিয়াছোন সেইটো হয়। নাই এইটোতো নিয়মেই দিয়াচোন। অঁ এইবাৰ চাগে গুৱাহাটীত তেই এইবাৰ তেনেকে বাহিৰত নিশ্চয় এইবাৰ একেলগে যাম বুলি ভাবিছো ৰ'বা।।
অ' এটা শুনানা আমি যদি ৰেপিড কৰো। এতিয়া মানে ভাল হ'ব কাৰণ উবেৰত। তোমাৰ বহুত যাম লাগে ন।
উম অ' সেইটোয়ে নিজা নিজাকে কৰি ল'লে। ধৰা একেলগে যাব যাব পাৰিম।
অ' আৰু আমাৰ যদি ধৰা নিজৰ স্কুটিও থাকে তে দুজন মিলি যাব পাৰি অ।
ফুৰিবৰ কাৰণে যিকোনো কাম কৰিব পাৰি।
তাকে পূজাত জেলেপি।। খিচিৰি এইবোৰ হে
মোৰতো পূজা বুলি কলে বেলেগ ঠাই এই পিষ্টল যে। সেইটোৱেই মনত পৰে। পিষ্টলটো মনত পৰে বেলেগ নাই।
কম ললো নে সৰুতে।
সেইটোকে চোৱাচোন কিমান ডাঙৰ হৈ গলোঁ।
তাকেটো ক'ত এতিয়া। কলেজ পালোহি।
কলেজ শেষে হ'ব হ'ল আমাৰ।
আহ।
লাহেকে চিনিয়ৰ চিটিজেনে হ'ম আৰু।
তাকেতো। এইবাৰ তোমাৰ বেলুন ল'ব লাগিব ৰ'বা।
আচ্ছা ঠিকে আছে দিয়া লগ পাই পাই।
অ '
মই কি লওঁ মইতো পিষ্টল ললে মানুহ হেৰি ক দিয়া।
লেজাৰ থকা পিষ্টল বিলাক যে আগতে ল'বলৈ কি উৎপাত।
অহ মোৰ আছিলে এটা।
আৰু এইটো যে ম। মোবাইল ফোনটো যে গান বাজ। যে
অ সেইটোতো আৰু। বাপৰে।
আজিকালি ল'ৰা-ছোৱালীয়ে এইবিলাক পাহৰিলেই। আমাৰ দিনতহে আছিল।
যি কেতি মোবাইল।
আজিকালি সৰু ল'ৰা-ছোৱালী হাততে আইফোন। আমি আইফোন কি চিনিয়ে পোৱা নাছিলো।
আইফোন! আমি মোবাইলে পোৱা নাছিলো আকৌ।
তাকেতো এই তোমাৰ লকডাউনৰ পিছতহে মোবাইলটো পালোঁ।
হে -হে -হে- অনলাইন ক্লাছৰ কাৰণে। বেলেগ নাই।
কি দিন আছিল! কি হৈ গল।
তাকেহ। আৰু ধৰা, দুৰ্গা পূজাৰ পিছত দুূৰ্গা পূজাৰ পিছত তোমাৰ বাকী পূজা বিলাকো আহি আছে নহয়। যেনে যেনে লক্ষী পূজা, কালী পূজা কালী পূজা, দেৱালী
মোৰ দেৱালী আকো বৰ ভাল লাগে। ইমান লাইট জ্বলায়। চাকি জ্বলায়।
মেইনটো সিটোৰে পূজা ন চাকি জ্বলায়।
অহ
পিছত আহিলে তোমাৰ ৰাস
অ ৰাস চাব, মই ৰাস কিন্তু আজিলৈ চাই নাপালো। নাই পোৱা।
ফেভৰেট।
এনেই ক'ত ক'ত চাইছা তুমি?
মই পলাশবাৰীতে চাইছো। পলাশবাৰী আৰু আমাৰ তাত আমাৰ ঘৰৰদুৱাৰ মুখত জিখন হয়
অ তোমাৰ জাপৰি কোকতো ৰাস হয় নেকি?
অ হয়। হয়। তাতে নতুনকে হৈছে চাগে।
অ ৰাসত বোলে মানে মেলা হয় বোলে বৰ ধুনিয়া ধুনিয়াবস্তু
উম দেখিছো। একদম ডাঙৰ কৰি যাই আছে। সেইখন
অহ
তাকে। আৰু আমাৰতো- আমাৰটো মানে এইটো জেনেৰেশ্যনৰ মেইন পূজা আকৌ সৰস্বতী পূজাহে।
সৰস্বতী পূজা আহিব আৰু বেছি দিন নাই।
অ তোমাৰ এইবাৰ সৰস্বতী পূজা কেনেকুৱা গ'ল?
এইবাৰ-এইবাৰ মই ক'তোৱে নগ'লো সৰস্বতী পূজাত। কোনো লগ চগ নাছিলা।
অ', অ',
নহলেওঁ পিছতে কৰি ঘৰতে বহি থাকিব।
দুগা পূজাত কিন্তু এবাৰ ওলাম দেই চবে।
অ' হেইটো ৰ'দাব লাগিব আজি তেনেকে ওলোৱা নাযায় ন।
কি কৈছা?
এইবাৰ তেনেকে ওলোৱা নাযায় নহয় আমাৰ এইবাৰ ওলাম।
এইবাৰ ওলাব লাগিব। এইবাৰৰ তোমাৰ কলেজো শেষ হ'বৰ
এইবাৰ শেষ ইয়াৰ পিছত কলেজ শেষ হোৱাৰ পিছত বন্ধুত তোৰ চবৰে ভাঙি যাব, এইটো জানানে?
যাব, এটা মেছেজৰো সময় নাথাকিব।
নাথাকে, আজি তোমাৰ বন্ধ দিছে ন বন্ধ দিয়াৰ পিছতে তোমাক পাহৰি যাব।
সেইটোৱে স্কুলৰ কথা বেলেগ আছিল আৰু এতিয়া কলেজৰ
চৰ্ট টো হয়য়ে দিয়াচোন।
আহ
মিলি থাকিব লাগে আৰু চবে ধৰা চ অৱশ্যে হয় তোমালোকেও কেতিয়াবা টাইম দিব নোৱাৰাঁ। আমিও কেতিয়াবা নোৱাৰোঁ, সেনেকুৱা হৈ যায়।
উম, উম, উম।
টো, ধৰা সৰু কথা আজিৰ দিনত। আৰু পূজা বিলাকত লগ পাই থাকিলে ভাল লাগে।
অ', একেবাৰে পূজাতে লগ পামনে আৰু কেতিয়াবা?
পাম, পাম কিয় নাপাম? নিশ্চয় পাম। খালী সেফালৰ পৰাত তুমি ক'ব লাগিব যে, আজি ফুৰিব যাব লাগিব।
অ', অ', সেইটোৱে। পূজাতো তুমি কোনদিনা ওলাবা? ফাৰ্চ দিনানে ছেকেণ্ড দিনা?
কি ক'লা?
পূজাৰ কোনদিনা ওলাবা? ফাৰ্ষ্ট দিনানে ছেকেণ্ড দিনা?
দিনাটো বেলবৰণ হয়। দিনাখনে আমাৰ নোলায়ে, তেনেকে নাই। চাওঁ যদি গোটেই দিনে পাৰোঁ গোটেইকেই দিনে গুচি
অ', ভাল লাগিব, আৰু বেছি ৰাতিলেওতো মোক চাব নিদিব মানে, আমি অলপ সোনকালেই ওলাম তিনিটা মানত।
অ', এই ধৰা অ', ঠিক কৈছে সেইখিনি টাইমত হ'লে তোমাৰ ধৰা সাতটা, আঠটা মান বজাত ঘৰ পায় যাম আমি।
অ', অ'।
দূৰৰকেইখন আগে চাই ল'ম নে এ ওচৰৰকেইখন চাব?
ফাৰ্ষ্ট আমি দূৰতে চাব যাম নেকি, তাৰপিছত আহোঁতে ওচৰবিলাক সোমাই আহিম।
দূৰকেইখন চালে ভাল হ'ব, ইয়েছ ঠিক কৈছা তুমি। দূৰগিখন আগতে চাই চাই লওঁ ধুনীয়াকে। তাৰপিছত ওচৰগিখনত লাগি থাকিম আৰু।
তোমাৰ আকৌ পাণ্ডু পূজা বৰ ধুনীয়া হয়।
অ', তাকেইেতো পান্দো, তাৰ আৰু আমাৰ যে দশমীৰ দিনাখে ঘাটটো একদম চাব লগীয়া ন?
অ', মই যাই পোৱা নাই জানানে আজিলে। এইবাৰ যাব লাগিব ৰবা।
মই শিলপুখুৰীৰ ৰাস্তাত ৰৈ থাকো হা, তাৰ পৰা চাওঁ মই।
অ', অ'।
তাতে ধৰা ওপৰ শিলপুখুৰীৰ ওপৰৰ ব্ৰ্ৰীজখন যায় ব্ৰ্ৰীজ খনেৰেও যায়। তলেৰেও কি ধুন ধুন এই আমাৰ হেৰিত ভঙাগডৰত ৰলেও তাতেও দেখিবা
এইবাৰ আগত চান্দমাৰী ব্ৰীজ খন হল ন এইবাৰ চাগে চাবলৈ পাম তলেদি যাব ন
অ', ঠিক কৈছা এইবাৰ তোমালোকৰ তাতে যাব।
ৰু কলনীৰ পূজা খন যে,
অ', এইখন ন অ' সেইখনত যোৱা নাই এবাৰ
তোমাৰ যে, দুৰ্গা পূজাত মেলা লাগে নহয় আনন্দ মেলা তাৰপিছত মালিগাঁওত থ ইমান ধুনীয়া-ধুনীয়া মেলা মানে বস্তু বিলাক ইমান ধুনীয়া-ধুনীয়া আহে
উম তাক তাতে যাবৰ কাৰণে ভাল লাগিব, কিন্তু তাতে বহুত মানুহ হয়।
আমি হেৰিত যাম দতিয়া আন কলনী মেলাখনত যাম তাতে ইমান নহয়তো
হয় নি, অ' পাৰ
আৰু ছোৱালী মানুহৰ কাণফুলি এইবিলাক জুৱেলাৰী ইমান ধুনীয়া-ধুনীয়া আহে।
সেইটোৱেই ফেষ্টিভেল মানে সেটোৱে
সেইবোৰহে।
খোৱা লোৱা। দুৰ্গা পূজা বুলি ক'লে টো তোমাৰ বেচিকেলি তোমাৰ জিলেপি আহিবই।
আমি এইবাৰ ষ্ট্ৰিট ফুড খাম দিয়া।
খাবা নেকি?
অ', এনেই কেফে চেফে যোৱাত কে ষ্ট্ৰিট ফুডে খাম, ভাল লাগিব।
উম, সেইটোৱে হয়, ধৰা এনেইটো খোৱা নাযায় দিয়াচোন।
অ, ধেৰ বস্তু ওলাই ন। হয়।
হা থিক কৈছা হ'ব পাৰে কিন্ত
জনাবা কোনদিনা তুমি ওলোৱা
পূজাত ওলাবা এইবাৰ।
অ-অ নিশ্চয় ওলাম দিয়া।
আমাৰ তাতে ৰাস পূজা সাত দিন হয়।
অ'। ভাল লাগে চাগে ন?
ভাল লাগে ধৰা গোটেইকেইদিন ৰাতিয়ে হয়। তোমাৰ ছয়টামান বজাৰ পৰা ছয়টামান বজাৰ তাৰ পৰা বাৰটাৰ লৈকে চলিয়ে থাকে। আৰু ধৰা পূজাতো তো বাৰু দিনৰ দিন দিনতো থাকে ৰাতি কিন্তু হ'ল কি তোমাৰ ফাংচন চাংচন বিলাক
উম।
যিবিলাক ধৰা তোমাৰ অনুষ্ঠান থাকে সেইবোৰ ৰাতি ছয়টা সাতটা মান বজাৰ পৰা আৰম্ভ হয়।
মোৰ যে আকৌ পূজাৰ পূজাৰ খিচিৰি খাই ইমান ভাল লাগে।
আমাৰ তাতে খিচাৰি দিয়ে এদিননে দুদিন কিন্তু আ' বেছিভাগ ভাতেই খুৱাই তাতে।
অ' ভাত ভাতো ভাল লাগে নিৰামিষ যে খুৱাই দালি, ভাজি।
চব্জি খন বেছি ভাল লাগে।
তাকে।
সেইটো হয়।